অ', আছে ৰ'বা ঘৰতেই।বৰ গৰম পৰিছে ৰ'বা।
অ', অলপমান গৰম পৰিছে।অ', অ', অ'। মই, ইয়াতে মানে গুৱাহাটী বিশ্বত বিশ্ববিদ্যালয়ত আহিছিলো। মোৰ দাদা এজনেও মানে, পৰীক্ষা দি আছিলে। মই মানে এনেই অলপমান মানে বেগসমূহ মানে চাই থাকিব কাৰণে আহিছো আৰু। মানে এনেই লগত আহিলোঁ। যিহেতু আজি ৰবিবাৰ, এনেই অলপমান সময়টো ক সময়টো কটাবৰ কাৰণে। আটছা বহি থাকোতে এটা মই কথা মনত পৰিলে, এটা বিষয় লৈ আলোচনা কৰোঁ ব'লা আজি।
কি বিষয়?
অ', বিষয়টো হৈছে আমাৰ গড় সংৰক্ষনৰ কথা কও ব'লা, মানে যিহেতু আমাৰ গড়টো টো এটা মূল্যবান সম্পদ অসমৰ বাবে।
অ', হয়, হয়। তাকেতো গড় যিহেতু আমাৰ গোটেই অসমৰ বিখ্যাত, অসমৰ মানে চিনাকি বুলি কব গলে গড়ক গড়ৰ পৰাই মানে মনৰ চিনাকি বুলিও ক'লে ভুল নহয়। গতিকে গড় সংৰক্ষণৰ বিষয়ে বা গড়ৰ ওপৰত আলোচ
হয়, হয়, ঠিক কথা, আচা আচাই, তাকে গড়ৰ বিষ বিষয় ক'লে মানে, তুমি গঁড় দেখি পাইছানে বাৰু?
অ', হয় মই মানে এবাৰ যেতিয়া অষ্টমমান শ্ৰেণীত থাকোতে কাজিৰঙা ভ্ৰমণ কৰিবলৈ গৈছিলোঁ, তেতিয়া জীপ চাফাৰী কৰিছিলোঁ। তেতিয়াই মানে গড় প্ৰথমবাৰৰ বাবে দেখা পাইছিলো আৰু খুব ভাল লাগিছিল। ভাল লগা মুহূৰ্ত। তুমি, তুমি দেখিছা নাই?
অ', মানে মই দেখিবলৈ পাওঁতে মানে এই আমাৰ চিৰিয়াখানাতে দেখিলো বাৰু। অসমৰ যিহেতু গুৱাহাটীত অৱস্থিত হৈ আছে। তাতে মই মানে ওচৰৰ পৰা দেখিলো ভাল লাগিল বাৰু। কিন্তু মোৰ মানে এটা মন আছে কাজিৰঙাত দেখিবৰ কাৰণে যিহেতু জাকে জাকে গড়টো থাকে, ধুনীয়াকে, এই এইবোৰ মানে উপভোগ কৰিবলৈ বিৰাট
অ', ভাল ভাল তাক যাবা এবাৰ মানে সময় সুযোগ পালে কাজিৰঙা ভ্ৰমণ কৰিবলৈ যাবা। মানে তাতে তোমাৰ গ'লে মন-প্ৰাণ একেবাৰে মানে সাত পৰি যাব ইমান মানে ধুনীয়া প্ৰাকৃতিক মনোমোহা ঠাই।
অ', হয় ন' ভাল লাগে। বহুত পৰ্যটক মানে শুনিবলৈ পাইছো মানে কি, এই বহুত বাহিৰৰ মানে দেশৰ পৰা বিভিন্ন দেশৰ পৰাও মানুহ আহে।
তাকেইতো, বিশেষকৈ মানে গড় চাওঁ বুলিয়ে আহে, কাজিৰঙাৰ গড় বিখ্যাত যিহেতু।
অ', ইমান বিখ্যাত নে, ইমান তাকেতো, তাকেতো ইমান বিখ্যাত বোলো।
হয়, হয়, একেবাৰে মানে, মানি কোৱা মানে বোলে অকল আমাক সেইবাবে মানে বিখ্যাত, আমাৰ অসম বিখ্যাত আৰু গঁড়। আমাৰ এতিয়া, হয়, অসমৰ অসমৰ জন্তু বুলি
হয়, হয়, হয়, ঠিকে ঠিকে ঠিকে। মানে সেই আৰু মানে ইমান মানে এটা ধুনীয়া জন্তু, মানে এশিঙীয়া গঁড়টো সেইটো কাৰণে মানে ভাল লাগে দেখিবলে।
শান্ত স্বভাৱৰে হয় কিন্তু যেতিয়া মানে ধৰক তুমি সিহঁতক জো জোকাবা, আক্ৰমণ কৰা বুলি যেতিয়া সিহঁতৰ অনুভৱ হয় কিন্তু তেতিয়া ইয়াতে, অধিক আক্ৰমণাত্মকেই হৈ উঠে।
অ', অ', অ', কিছুমানে হয়তো এনেকে জোকাব চেচ কৰে কিন্তু তেতিয়া মানে ভাবো, শান্ত শিষ্টৰ পৰা মানে এনেকুৱা হৈ যায় আৰু কেতিয়াবা।
পুৰা মানে গাড়ীৰ সমানে সমানে দৌৰে।
অহ। ঠিকে । মানে, অলপমান মানে, চাই চিতি চাব লাগে আৰু মানে।
অ', মানে এই মোৰ এনেকুৱা অভিজ্ঞতা আছে, এটা মই তক কব বিচাৰিছো যেতিয়া আমি কাজিৰঙা গৈছিলো যাওঁতে জিপ চাফাৰী কৰি গৈ হঠাৎ মানে আমাৰ গাড়ীখন এঠাইত আমি প্ৰাকৃতিক দৃশ্য উপভোগ কৰিবলৈ ৰখিলো। হৰিণা চাই আছিলো চাই থাকোতে কৰবাৰ পৰা হঠাৎ প্ৰকাণ্ড গৰ এটা আমাৰ ফালে চোচা ললে তাৰপাছত আমি সকলোৱে ভয় খাই গলো ভয় খোৱা তেতিয়া আমাৰ আমাৰ গাৰ্ড মানে গাৰ্ডে আমাক কলে যে ভয় খাব নালাগে পিছত তেখেতে গুলি মানে ঘৰটো আন দিশলৈ খেদি পঠিয়ালে। গতিকে তেনেকুৱা মানে এটা ঘটনা পাইছিলো ভয়ানক ঘটনা ।
অ তাকেতো তাকেতো মানে কেতিয়াবা এনেকুৱা খেদি আহে । কিন্তু সেই আৰু এনে কিন্তু দেখিবলৈ ইমান ধুনীয়া। মানে চকু চাবা তুমি শিংটোৱে চাবা আৰু কিন্তু বহুত ওজনো আছে কিন্তু।
হয় হয় বহুত দুজন আছে সাতশ আঠ এশ কিলোগ্ৰাম মান এটা প্ৰাপ্তবয়স্ক বৰ্তমাৰ বাৰ কিলোগ্ৰামৰ পৰা ওঠৰশ কিলো গ্ৰামৰলৈকে মানে পৰ্যন্ত হ'ব পাৰে।
বাপৰে ইমান
উম, ধৰা আমাৰ মানুহৰ এজন আমি এতিয়া মই আ লাগ পাইহে মানে ইমান উজন
অ' ইমান মানে গধুৰ প্ৰাণী। সাটোষ্ট প্ৰাণী। তাকে আজিকালি শুনিবলৈ পাও এই গড়ৰ কাৰণে সংৰক্ষনৰৰ কাৰণে মানে কিছু কেলেংকাৰী মানে সেই সমূহ মানে গড়ৰ শিংবোৰ কাটি নিয়ে সেনেকুৱা শুনিবলৈ পাইছো। তুমি কি কবা এই বিষয়ে? হয় শুনিছা নে? শুনিছা বোলো। হয় শুনি আছা ন বোলো । শুনি আছা বোলো । হয় বন্ধু শুনি আছা?